হেল্ল' অ', কি খবৰ
ভাল ভাল কি কৰি আছা
এ আছো ৰবা ভাত চাত খালো এতিয়া ফে'নৰ তলতে বহি আছো তুমি কি কৰি আছা?
ময়ো একে, ভাত চাত খালোঁ। এতিয়া অলপমান বিচনাত উঠি দিছোঁ, অলপ দেৰিকে খেলা চাম।
অ' আজি খেল আছে ন, ফ্ৰান্স আৰু স্পেইনৰ।
উ'ম, হয়। ফ্ৰান্স আৰু স্পেইনৰ ছেমি ফাইনেল।
চেমি ফাইনেল, উম।
উ, হুম।
কি ভালে আছা?
ভালে মানে ভালে সিমান নাই ৰবা। এইকেইদিন যে বৰষুণ দিলে অলপ বান- পানীও খচিব লগা হ'ল, অলপ গাটো ইমান ভাল নহয়।
অ', খোজুতি হৈছে চাগে ন'?
এলাৰ্জি হোৱা যেন হ'ল আৰু। আৰু পানীবোৰ বহুত লেতেৰা ন'। নালাবোৰ আমাৰ চাফা নহয়। উম। উম। তোমালোকৰ পিনে বানপানী হৈছে নে নাই?
আমাৰ অ এইফালে নহয় মানে, তোমাৰ কিন্তু চানমাৰী চাইডে হয় বা ৰাজগড় চাইডে বা তোমাৰ ধৰি লোৱা শ্ৰীনগৰ চাইডে হয়। সেইফেলাই মানে মই যোনখিনি এৰিয়াত থাকো সোকনা নহয় বাৰু
আচ্ছা, আচ্ছা। শ্ৰীনগৰৰ পিনেতো বহুত পানী হয়। উম, হম। এইবাৰ নহ'বলগীয়া জাগাতো বহুত পানী হৈছে।
তাকেতো কিয় বা এনেকুৱা হৈছ মানুহ বিলাকৰ কাৰণেই হৈছে, প্লাষ্টিক য'ত ত'ত পেলাই।
সেইটো হয়ে, আমাৰ মানুহটো দোষ আছে। চৰ পেকেটটো খাই কিনে উত ত'ত পেলাই দিয়ে। এতিয়া প্ৰব্লেমমত ফাচি আছোঁ। উম, হম।
বাকী এইবাৰ অ মেটচ চাই আছা ন'?
মেটচ চাম আৰু আজি, চাৰে বাৰটাৰ পৰা আছে।
নাই এনে চাই আছা?
এনে চালোঁ, চালোঁ চাইচ চাইছোঁ, চাইছোঁ।
আচ্ছা, তুমি কাক চাপোৰ্ট কৰি আছা পিছে? অ', অ।
অ, অ। মেছি চাপৰ্টাৰ-
অ, ভালে। ভালে।
উম, উম। অহাকালিলৈ আৰু মেটচ আছে। অহাকাইলে মানে ষোল্ল তাৰিখ আৰু খানাৰ হিচাপত কালি কালি বুলিয়ে কওঁ।
আচ্ছা, আচ্ছা। হা। হা। বাৰটা বাজিবলে এতিয়া, ষোল্ল তাৰিখ কি বাৰ এ বাজি গ'লেতো এতিয়া পোন্ধৰ তাৰিখ হ'ব, মানে তোমাৰ ছিক্সটিনত আছে।
উম। পৰহিলে ক'ব গ'লে, কিন্তু আমি কাইলে বুলি কওঁ আৰু।
অ', আচ্ছা। আচ্ছা।
চাৰে বাৰটাত আছে। এইথানেতো কাইলে কাইলে কোৱা যায়।
অ', আচ্ছা। আচ্ছা।
উম, উম।
ও ইয়ে। আজি মেটচখন, আজি এইটো একচুৱেলি আজি নহয় কাইলে হ'ব।
আজি মেটচখন কাইলে হয়, হয়।
অ, টুৱেল্ভ থাৰ্টি। উম পোন্ধৰ তাৰিখে হৈ আছে।
অ, অ। তুমি কাক চাপোৰ্ট কৰি আছা পিছে?
মই তোমাৰ পৰ্টুগলক চাপৰ্ট কৰিছিলোঁ। কিন্তু আনফৰ্চুনেটলি এয়াই আৰু হাৰিল।
আচ্ছা, আচ্ছা। এত', আচ্ছা। আচ্ছা।
ফ্ৰান্সক। তুমি আহ আজি কাক কৰিছা চাপৰ্ট ফ্ৰান্স নে স্পেইনক?
আজি মই স্পেইনক কৰি আছো, ফ্ৰান্সকো কৰি আছো। মই দুটাকে ভাল লাগে আচলতে এইপিনে স্পেইনৰ ভাল ভাল খেলুৱৈ আছে ইয়াং ইয়াং প্লেয়াৰ আছে। আৰু তোমাৰ ফ্ৰান্সতো য়াং প্লেয়াৰ বহুত আছে।
তাকে তাকে। কি বা হয় আজি এখন চাব ভাল হ'ব ন?
কোনোবা এটা দল জিকিলেই হ'ল আৰু বেয়া নালাগে।
তাকে। অ', এই সেইটোয়ে কৈছো মেচখন বোলো চাবলে ভাল হ'ব আজি।
উম, উম। পিছে তুমি কাক চাপৰ্ট কৰিবা আজি? আজিটো অ' তুমিতো ফ্ৰান্সক কৰিবা।
অ', ফ্ৰাঞ্চক কৰিম।
উম, উম।
ফান্সক কৰিম টোৱেল্প থাৰ্টিত আছে মোৰ মানে বিৰাট ভাগৰ লাগিছে টায়াৰ্ড ফিল কৰিছো। মোৰ মানে ভাগৰো লাগিছে বহুত টায়াৰ্ড ফিল কৰিছো কাৰণ ইন্টাৰ্ণশ্বিপত গ'লো। আহিলো ঘৰৰ কাম চাম কৰিছো আৰু সেনেকে আৰু কালি মই মানে বৰপেটাৰ পৰা গুৱাহাটী আহি পাইছোহে।
আচ্ছা আচ্ছা।
অ', ৰাতিপুৱাই আহিলো ন সেনেকেতো বহুত কষ্ট হৈছে। এ তোৰ খোৱা লোৱাবোৰ ভালকে হোৱা নাই। এহ শুই দিলেহে ভাল পাম আৰু বাৰটা চাৰে বাৰটাত যদি সাৰ-সাৰ পাওঁ তেতিয়াতো ভালেই নাপালে আৰু একেবাৰে স্ক'ৰে চাম আৰু।
হাইলাইট চাব লাগিব। হয় পিছে টোপনিটো ক্ষতি হ'লে বিৰাট অশান্তি লাগে।
বহুত অশান্তি লাগে মাথাটো টিংটিঙাই থাকে।
উম, উম।
নকবাই আৰু তাতে আৰু আজি কি অ', কাইলে আকৌ ইণ্টাৰণশ্বিপত যাব হ'ল তাতে আৰু আজি কি ৰ'দ দিছে ন বাপ
উম, উম, উম ৰ'দ দি তাকো এইটো জুলাই মাহ ন সাংঘাতিক ৰ'দ পৰিবই।
পৰিবই পৰিব। টো এতিয়া।
তাৰপাছত অলপমান নকমেই আজিকালি তোমাৰ নৱেম্বৰতো এই জেকেট ল'বলগীয়া ঠাণ্ডা নাহে ডিচেম্বৰতো ডিচেম্বৰত লাষ্টৰ পিনে অলপমান আহে যোৱা বাৰতো আমি দিছে এইটো যি কেইদিন পৰে কেইদিন বাৰু ভাল ঠাণ্ডাই পৰে। ঠাণ্ডাৰ দিনটো পৰিলে অলপ ঘূৰা ফুৰা কৰিব পাৰি আৰু ভেকেচনত যাব পাৰি।
সেইটোয়েইোতো তোমাৰ মানে ঠাণ্ডা দিনতো বেছি দিন নাথাকে ন। ঠাণ্ডা দিনটো অলপ ভালকে থাকিলে ভাল লাগে কিন্তু কি আৰু তোমাৰ ডিচেম্বৰ জানুৱাৰী মানত অকণমান পৰে ঠাণ্ডা সেয়াই আৰু।
আচ্ছা আচ্ছা।
বেছি ঠাণ্ডা নাই উম। গৰম দিনটোহে বাপৰে বাপ ইমান দিনলৈ থাকে আৰু আজিকালি এনেকুৱা হৈছে। ফেব্ৰুৱাৰী মানৰ পৰাই গৰম দিন পৰিয়ে যায় মাৰ্চলৈতো গৰম দিনেই।
মাৰ্চলে গৰম
ঠাণ্ডা ঠাণ্ডা দিন নাথাকে আৰু।
প্ৰব্লেম অকল ঠাণ্ডা পৰিলে ঠাণ্ডা বেছি তিকে বোলে গৰম দিনত আৰু বানপানী হয়।
তাকেটো।
বানপানীটো তো টেনচনেই আচলতে কি জানা বানপানীটো আমি নিজে কৰি লোৱা সমস্যা আচলতে ভাবি চালে আমি এইটা আছিলো এটা হয়ত তুমি মইয়ো বহুত ভুল কৰিছো' চিপ চা যিটো বাকলি থাকে সেইটো পেলাই দিওঁ, চকলেটৰ বাকলিটো পেলাই দিওঁ। তোমাৰ ধাৰাবোৰ ব্লক কৰি দিয়ে ন এই আৰু প্ৰব্লেম বোৰ নিজে মাতিছো।
সেইটোয়ে, মোৰ ভাইত মানে কেনেকে গম পালো জানানে লাইভ একজাম্পল এটা পাইছো মোৰ ভাইটিয়ে খেলি মইতো, মানে তাৰ প্ৰেক্টিচ থাকে বামুণীমৈদামৰ ফালে।
আচ্ছা আচ্ছা।
যাওঁতে বৰষুণ দিলে
বৰষুণ ইমান বেয়াকে দিলে আৰু বামুণীমৈদামৰ ফালেতো বেছি বৰষু, মানে বানপানী হৈ য জানা।
উম হুম হুম।
পানী বাপৰে সি চাইকেল খন লৈ এনেকে আহিছে আৰু চাইকেলডত কি কি লাগি আহা নাই। পাচলি, পেকেট
হুম হুম হয় হয়। হেল্ল' হেল্ল'। হেল্ল'।
শুনিছা হেল্ল'।
অ', এতিয়া শুনিছো, হা বুজিছো বুজিছো বহুত প্ৰব্লেম হয়।
বহুত প্ৰব্লেম হয় গোটেই একদম লেতেৰা য'ত যি আছে চব লাগে।
ভৰিখন খোজায়ে থাকে, ইমান চাফা কৰিছো তোমাৰ কিমান ডেট টল দিছো, কিমান কি দিছো হ'লেও মানে এলাৰ্জিটো, মানে মোৰ ভাৱে আহি আছে ইমান তাত লেতেৰা পানী খচকিলো কি কিবা আছে
উম।
উম হুম বহুত প্ৰব্লেম হয়।
গাখীৰ চাহৰ নিচিনা কালাৰ হৈ যায় একদম।
উম হুম আৰু ঘিনো লাগে, বিৰাট ঘিন লাগে কিন্তু নখচিলেও উপায় নাই।
বিৰাট ঘিন লাগে। এবাৰতটো কি হৈছিল জানা। এক্জাম দিব গৈছোঁ, সেই এক্জামৰ মাজতে বুৰা বৰষুণ। একদম বানপানীয়ে বানপানী। যিমান বেয়া বৰষুণ দিয়ে, বানপানী হৈ গ'ল। উ বানপানীয়ে বানপানীয়ে চব। মোৰ আৰু মোৰ আৰু লগৰ এটাৰ মই লগৰ এটাৰ লগত আহিছিলো তাৰ আৰু ফোনটো পানীত পৰি গৈছে।
আচ্ছা।
এতিয়া আইফোন কাৰণে বাছিল। এনড্ৰইড চলাটোতো, এনড্ৰইড চলোৱাতোৱে এতিয়া
দিগদাৰেই হ'ল হয়।
অ বাৰু বাদ দিছো আৰু কি আৰু যিটো প্ৰব্লেমটো প্ৰব্লেমেই, সেইটো কথা ভাবিতো লাভ নাই আৰু। উম হুম, বাকি কোৱা তোমাৰ পঢ়া পাতি কেনে চলি আছে?
পঢ়া পাতি ভালে চলি আছে। ভাল মানে এতিয়া বৰ্তমানতো ইণ্টাৰ্ণশ্বিপ চলি আছে।
উম উম।
ইণ্টাৰ্ণশ্বিপত অহা যোৱা সেইয়াই আৰু।
আচ্ছা আচ্চা।
তুমি ইণ্টাৰ্ণশ্বিপ গৈ আছা?
গৈ আছো গৈ আছো। এতিয়া খতম হ'ব আৰু তোমাৰ বেছি দিন নকৰোঁ আৰু এসপ্তাহমান কৰিম আৰু লাষ্ট।
জমানত্ৰি ওৱান টুৱেন্টী আৱাৰ্ছ হল নে?
অ' হ'ব আৰু ডেইলি মানে ন ঘণ্টাকে হৈ আছে ন। ন ঘণ্টামানকেতো হৈয়ে আছে। ত হ'বও লাগে আৰু কাৰণ ক্ষতি কৰা নাই ৰবিবাৰটোৰ বাহিৰে। হিচাপ কৰি চাওঁ বা অফিচতো সুধো কেনেকুৱা হয়। তাৰপিছত চাওঁ আগষ্টৰ পৰা আৰু কলেজ খুলিলে খুলিবই হ'ল। কলেজ খোলাৰ আগত অলপমান ফুৰিবও যাব লগা আছে সেইখিনিও চাওঁ।
ক'ত যাবা ফুৰিব?
নাই তেনেকুৱা নহয় আৰু ধৰি লোৱা লগৰ কেইজন লগত।
অ' আচ্ছা, আচ্ছা এনে আৰু ফ্ৰেন্ছৰ লগত।
হা-হা ফ্ৰেণ্ডছৰ লগত অলপ মানে এনেই।
আচ্ছা মই এটা কথা সুধিম বুলিছো অ', অ', অ' বঢ়িয়া- বঢ়িয়া অ' জাৰ্চি ক'ত পাই ন? মানে মোক ভাল জাৰ্চি লাগিছিলে।
অনলাইনে আজিকালি প্ৰেফাৰ কৰিম মই।
অনলাইন নহয়। কিছুমানে যে বিক্ৰী কৰে ভাল-ভাল হেৰি জাৰ্চি।
এতিয়া ভাল জাৰ্চি চাব গ'লে বিচাৰি পাম, তোমাৰ উলুবাৰীতো পাম। কিন্তু অনলাইনে কোৱালিটি দামটো অলপমান হা-হা ভেৰাাইটিজটো অনলাইনতে পাবা। আৰু দামতটো অলপমান অনলাইনত কমহে। অফলাইনত কিন্তু অবাৰ চাব পাৰা, উওলুবাৰীত চাব পাৰা।
সেইটো হয় পিছে ত মানে
কি যাইি লাগিছিলে তোমাক
জাৰ্চি ন মই
আচ্ছা কি জাৰ্চি লাগিছিলে? হয়। আচ্ছা-আচ্ছা-আচ্ছা।
অ'
মেছি।
ত চাবলে গলে মেচি যে পিংক কালাৰ জাৰ্চি সেইটোও ভাল লাগে। চয়, চয়, পি অ', অ', অ' একদমে পিং। এই ব্লু আৰু হোৱাইট টো। হয়।
ব্লু আৰু হোৱাইট আৰ্জেণ্টিনাৰ।
আৰ্জেণ্টিনা অ'
আচ্ছা-আচ্ছা।
ভাল লাগে বিৰাট আৰু তোমাৰ আৰু তোমাৰ হেৰি ৰনাল্ড এটা আছে। এইটো আছে দিয়া হাতখন দীঘল কৈ যে ৰেড কালাৰৰ।
আচ্ছা মানস থাই নতে ত
অ' য়েছ-য়ছ-য়ছ সেইটোও ভাল লাগে দীঘলতো নেকি নো।
দীঘ-দীঘল থাকে এ তাৰ এটা দীঘল আছে।
এটা দীঘল থাকে অ' ব্লেকতো থাকে নেকি এটা কালাৰ ন।
ব্লেক কালাৰৰ জোগেনা চল এটা আছিল।
উ' মোৰ সেইটো চাইছোও ভাল লাগে পিংকত যে মেচ আছিল যে তাত পিংকৰ ফুল পিংক।
পৰ্টুগালৰো এটা আছিল নহয়।
পৰ্তুগাল আছে। নহয়, নহয় এইটো যে পিংক কালাৰ টো যে মেচি।
নাই ইণ্টাৰৰ ম আমি
অ', অ', সেইটো ফুল পিংক কালাৰ। ব্লেক এণ্ড পিংকটো নহয় দে অকল পিংকটো।
আচ্ছা মান চিতিৰো ভাল লাগে যিটো ব্লু কালাৰ এটা পায়।
অ', এই বৰ্তমানটো এতিয়া ট্ৰেণ্ডিঙত ব্ৰাজিলৰ টি চাৰ্ট কেইটা চলি
ব্ৰাজিলৰ তোমাৰ আহ বাহিৰত যোৱাৰ কাৰণে সিহঁতৰ আছে ন। মানে বাহিৰত মানে জাৰ্চি নহয় টি চাৰ্ত ট্ৰাইপৰ।
উম, হম, হম জাৰ্ছি নহয় সেইটোৱেই কৈছোঁ।
ক'ব গ'লে আৰ্জেণ্টিনাৰ জাৰ্চিটো মানে কালাৰ কম্বিনেশ্বনটো বহুত ধুনীয়া।
অ', কালাৰটো বাৰু।
আৰু পৰ্টুগালৰ এটা পুৰণা জাৰ্চি আছে মানে আগতে ইউজ কৰা। বহুত ধুনীয়া আছে।
কালাৰটো ছেমে হয়। কিন্তু অলপমান ডিজাইনটো বেলেগ কলাৰ থকা। আৰু তোমাৰ আছে তেনেকুৱা বহুত মানে পুৰণা যিটো ৰিয়েল জাৰ্চি আছিলে।